হেল্ল'
অ কি কৰি আছা এ
আনে আছো ৰ'বা এনে তুমি কি কৰি আছা পিছে
এ ময়ো এনে আছো দিয়া কি কৰিবা আৰু ঘৰতে অলপ পঢ়ি আছো আৰু বাকী খবৰ পাতি কেনেকুৱা
খবৰ পাতি ভালেই দিয়া বেয়া নহয় তোমাৰ কেনেকুৱা
এ মোৰ চলি আছে দিয়া আৰু ভালে আৰু ঠিক ঠাক চলি আছে বাকী ঘৰৰ ফালে ভাল চবৰে
ভাল ভাল বাকী ভাত পানী খালা তুমি
ভাত পানী খালোঁ দিয়া তুমি খালানে নাই
নাই ৰবা মোৰ বনাই আছো কিহেৰে খালা পিছে আজি
আজি তোমাৰ সেই ভাত খালো দালি আৰু তোমাৰ সেই বুলি কয় কি বুলি কয় আলু ভাজি সেয়ে আলু দিয়া আজি
অ ঠিকে আছে মই ক'লোচোন মোৰ বনাই আছো পিছে এটা কথা নহয় তুমি যে ভাতটো খাই থাকা সদায় সদায়
অ
তুমি ভাবানে নাই সেই যে চাউলবোৰ সেই চাউলবোৰ ক'ৰ পৰা কিমান কষ্টৰে আহে অলপ কেতিয়াবা ভাবানে সেই বিষয়ে
ভাবো দিয়া নাভাবো নহয় কিন্তু মানে এই যিটো তোমাৰ আমাৰ কৃষকসকলৰ যিটো কষ্টৰে যিটো আমাৰ কাৰণে তেওঁলোকে শস্য উৎপাদন কৰে শস্য উৎপাদনৰ ক্ষেত্ৰত উৎপাদন কৰি আমাক যিটো খাদ্য খোৱা হয় বা চাউল এইবিলাক যে আমি খাওঁ ত' এইবিলাক যোন তেওঁলোকক উৎপাদন নকৰে আমি কি খামেই আমি চোন লঘোনে মৰিব লাগিব এ কৃষকে যেন এইবিলাক কাম নকৰে এতিয়াহলে আমি চোন সঁচাই দিয়া মানে ভাবিলে বহুত ডাঙৰ কথা দিয়া এইতো
হয় হয় মানে অকল তুমি ধানৰ কথাই নহয়টো তোমাৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন খেতি তুমি চাহ যিবিলাকে উৎপাদন কৰে সেইবিলাকতো খেতিয়কে হয় বা যিবিলাকে তোমাৰ ঘেঁহু উৎপাদন কৰে তেওঁলোকো খেতিয়ক শাক পাচলি হওক ফল মূল হওক বিভিন্ন তোমাৰ যিবিলাক আমাৰ দৈনন্দিন লাগতিয়াল বস্তু দালি ক'ব পৰা তুমি চাউল কব পাৰা সেই সকলোবোৰতো তোমাৰ কৃষি ক্ষেত্ৰতে পৰে ত সেই কৃষি ক্ষেত্ৰত মানে যথেষ্ট দৰকাৰী আৰু তেওঁলোকৰ কথা ভাবাটো বাকী পিছে তুমি যিটো আমাৰ আগৰ পুৰণি যিবিলাক কৃষি পদ্ধতি আৰু যিবিলাক বৰ্তমান কৃষি পদ্ধতি যথেষ্ট সলনি হৈছে ন' কবলৈ গ'লে। ত' এই ক্ষেত্ৰত তুমি কি ভাবা কেনেকুৱা ধৰণৰ সুবিধা বা অসুবিধা হৈছে? প্ৰথমে সুবিধাৰ বিষয়ে কোৱাচোন অলপমান মোক?
তোমাৰ ক'বলৈ গ'লে তোমাৰ এতিয়া যিটো নতুন আধুনিক যিটো কৃষি ওলাইছে সেই আধুনিক কৃষৰ ক্ষেত্ৰত যিটো সুবিধা বিলাক তোমাৰ ক'বলৈ গ'লে এতিয়া এই সুবিধা কিনো ক'ম সেই সুবিধা সে দিয়া মানে আগতে তোমাৰ যি তোমাৰ কু শস্য পালনত আৰু কেতিয়াবা ধৰি লোৱা মানুহ ধৰি লোৱা নাপায় বা মানুহৰ কষ্ট ধৰি লোৱা বেছিকে হয়। এই মানুহ কষ্ট হোৱাৰ পৰা এতিয়া তোমাৰ এই যিটো ট্রেক্টৰ বা আগতে যিটো তোমাৰ হাল মাৰিব লাগিছিল। বা গৰুৰে হাল মাৰে সেই হাল মৰাটো যিটো ব্যৱস্থা আছিল এতিয়া তোমাৰ নোহোৱা হৈছি দিয়াচোন ত' নোহোৱাহৈ ট্ৰেক্টৰে দাৰা তোমাৰ অতি সোনকালে অতি শীঘ্ৰেই তোমাৰ অহ, সেইবিলাক মাটি চহাব পাৰি আৰু মাটি চহাই কিনে তোমাৰ খেতি কৰিব পাৰি। আন সুবিধা এটা ক'বলৈ গ'লে আজিকালিটো তোমাৰ কিমান মানে মেচিন ওলাইছে তোমাৰ অ', ধান ৰোৱাৰ পৰা হওক ভুই ৰোৱা হওক তোমাৰ। ভূই কটা হওক তোমাৰ এইবিলাক ধান বিলাক কটা হওক ধানৰ শস্য মানে যিবিলাক সাৰ আছে সেই সাৰ ভাল ভাল আৰু যিবিলাক কীটনাশক যিবিলাক বস্তু তোমাৰ মাটিৰ কোনো উৰ্বৰতা নষ্ট নকৰে বা তোমাৰ আহ মাটিতটোৰ যিটো উৰ্বৰতাটো বজাই ৰাখে। অকল কেৱল ধানৰ উৎপাদনৰ কাৰণে, বেলেগ একো মানে সেইটো কোৱা হয়, বিক্ৰিয়া নকৰে বেলেগ মাটিৰ লগতো সেইটো কাৰণ, ভাল দিয়াচোন সেই সুবিধা ওলাইছে আৰু তোমাৰ ক'বলৈ গ'লে আৰু যিটো এ ধান যেতিয়া আমি তুমি যেতিয়া ধানটো কাটে কাটি কিনে যেতিয়া মাৰিব লাগে তেতিয়া তোমাৰ তাৰেও মৰাৰো বহুত মেচিন ওলাইছে। আগতেটো তোমাৰ সেই বুলি কি বুলি কয় এই যিটো গৰু মানে চোতালত আৰু গাও বিলাকত দেখিছা চাগে তুমি চোতালত ধান বিলাক এনেকে মু-মুচিবিলাক পাৰ-পাৰি দিয়ে তা-তাৰে ওপৰত গৰু এনেকে চৰাই থাকে সেনেকে ধান বিলাক আঁতৰ কৰি দিয়ে সেই খেৰৰ পৰা, তাৰপিছত সেই খেৰ খিনি মানে বেলেগ কৰি দিয়ে আৰু ধান খিনি বেলেগ কৰে ত' এ-এনেকা পদ্ধতি আছিল আগতে তাৰপিছত তোমাৰ এই যি অ', সেই আছিল তাৰ পিছত সেনেকে তোমাৰ সেনেকে কৰিছিল এতিয়া তোমাৰ টেক্টৰৰ দ্বাৰাই টেক্টৰ যি আছে এই ট্ৰেক্টৰেদি কৰা হয়। সেনেকে আৰু সেনেকুৱা সুবিধা ওলাইছে বাকী তোমাৰ অসুবিধা ক'বলৈ গ'লে অসুবিধাতটো বহুত আছে দিয়াচোন মাৰ প্ৰথম অসুবিধা হ'ল। তোমাৰ এই যি অত্যাধিক হাৰত যিটো তোমাৰ এই কীটনাশক দ্ৰব্য যি ব্যৱহাৰ কৰে মানে, উন্নতটো হৈছে শস্য তোমাৰ শস্য যিটো বীজ সেইও উন্নত হৈছে কিন্তু যিটো অত্যাধিক যিটো তোমাৰ শস্য যিটো ব্যৱহাৰ কৰে ৰাসায়নিক যিবিলাক সাৰ আছে তাৰ ওপৰত যিটো মাটিৰ উৰ্বৰতা। এই মাটিৰ উৰ্বৰতা বহুত মানে নষ্ট হৈছে আৰু তোমাৰ এই টেক্টৰৰ ফলত আৰু মানে আমি যেতিয়া আৰু সৰু আছিলো যেতিয়া গাঁৱত গৈছিলো তেতিয়া তোমাৰ যে হাল মাৰিছিল। বা আগতে তোমাৰ হাল বা মৈ মাৰিছিল বা মৈ মাৰোতে মৈ যেতিয়া ম-মাৰিছিল আৰু মৈতো জানাই চাগে তুমি? সেই মৈ মাৰোতে আমি গ মানে মৈখনৰ পিছফালে ব আমাক বহাই দিছিল ককাসকলে, ত' ত' গৰুটো গৰু দুটা আগফালে এনকে আমাক লৈ গৈছিল সেনেকে আমি বোকাত লুতুৰ-পুতুৰ হৈছিলো। আৰু তোমাৰ কবলৈ গ'লে এতিয়া মানে আগতে মানে মাছো পোৱা গৈছিল বহুত পথাৰতো, তোমাৰ পানী হ'লে তোমাৰ মাছ পাবা হাল মাৰিলে তোমাৰ মাছ পাবা এনেকুৱা আৰু। মাছ মানে বহুত পাইছিলো দিয়া আগতে। এই বৈতেলি মাছ হওক বা তোমাৰ অন্যান্য সৰু পুঠি হওক দ-দ-দৰিকনা মাছ বা অন্যান্য যিবিলাক মাছ সেইবিলাকো পাইছিলো। কিন্তু এতিয়া তোমাৰ সেইবিলাক নাই দিয়া মানে আগতে তোমাৰ যিটো যৌক আছিল যৌক বুলি অঁ জোক বিলাকো এতিয়া কমিছে মানে সেই টেক্টৰে যিটো সেই আছেই ট্ৰেক্টৰৰ সেই ব্লেডৰ কাৰণে কাটা গৈ বা তোমাৰ সেনেকুৱা আজিকালি তোমাৰ কুচিয়া-সুচিয়াও আজিকালি পথাৰত নাপাই আগতে তোমাৰ বিল-ছিলটো পাইছিল এতিয়া এনেকুৱা আৰু এইবিলাক অসুবিধা দিয়াচোন আৰু অসুবিধা আছে। বাকী তুমি কোৱাচোন কেইটামান আৰু।
মই অসুবিধাৰ কথা বা ইমান নাজানো বাৰু তথাপিও এ তুমি যে কলা মানে ককাহঁতৰ লগত আমি একেলগে যে তোমাৰ মৈৰ মানে হাল বোৱা সময়ত আছিলো ন'! সেইটো মানে এটা ভাল কথা কৈছা কাৰণ মানে কি জানা বৰ্তমান যিবিলাক গাঁৱৰে ল'ৰা-ছো ছোৱালী হওক বা চহৰৰ ল'ৰা-ছোৱালী তেওঁলোকে নেদেখে ন যে আচলতে তোমাৰ হাল কেনেকে বাই বা খেতিৰ লগত কেনেকে জড়িত হয়। এতিয়া আমি সৰুতে দেখিছো কাৰণে ক'ব পাৰো যে খেতিৰ পদ্ধতিবোৰ কেনেকুৱা ধৰণৰ বা কেনেকে কৰিব লগা হয়। কিন্তু আজিকালি বহুত কামটো বেছিভাগ কাম তোমাৰ আহ ট্ৰেক্টৰে ব্যৱহাৰ কৰা হয়, ট্ৰেক্টৰ ব্যৱহাৰ কৰি কৰা হয় ফলত সেই যিবিলাক পদ্ধতি মানে কেনেকে তোমাৰ আৰম্ভণি কৰা হয় খেতিৰ? কেনেকৈ মাটি চহোৱা হয়? তাতে কেনেকে সিঁচা হয় বা কেনেকে ৰোপন কৰা হয়? সেইবিলাক ক পদ্ধতিটো আজিকালি ল'ৰা-ছোৱালীয়ে নেদেখে ফলত তেওঁলোকে কৃষিৰ কথা ইমান অৱগত নহয়। কৃষিৰ দিশটোত তেওঁলোকৰ যিটো আহ আকৰ্ষণ থাকিব লাগে সেই আকৰ্ষণটো নহয়। তেওঁ মানে সেই বিষয়ে তেওঁলোকে জানিবও ইচ্ছা নকৰে কাৰণ সৰুৰে পৰা সেই পদ্ধতিৰ লগত তেওঁলোক চিনা কি নহয়। এতিয়া আমি সৰুৰে পৰা যিহেতু সেইবোৰ দেখিছো বা নিজেও আহ কৰি পাইছো অলপ-চলপ মানে এনেও আমাৰ ককাহঁতে ধৰা এনে লাগি দিব দিছিল আগতে। ত' সেনেকুৱা যিবিলাক পদ্ধতি আছে সেই পদ্ধতিবোৰ বত্ত বৰ্তমান যিবিলাক ল'ৰা-ছোৱালী আছে আৰু ল'ৰা-ছোৱালীৰ মাজত দেখা নাযায় ন'। তাৰ ফলত তেওঁলোক কে মানে যিটো কৃষি পদ্ধতি তাৰ পৰা অলপমান দূৰত ত্ব দিনক দিনে বাঢ়ি অহা দেখিবা আৰু এই হাল বোৱাৰ লগত মনত পৰিল মানে মোৰ সৰুতে এবাৰ কি হৈছিল চাগে মই তেতিয়া তিনি নে চাৰি বছৰৰ আছিলো, তেওঁ মোৰ যিজন মাজু দেউতা আছিল আৰু তেওঁৰ লগত মই মানে মোক হাল বোৱাব লৈ গৈছিল। ত' তেওঁলোকৰ মানে এটা গৰু আছি ল অ কলা ৰঙৰ। অ ত' অ এটা গৰুৰে তেতিয়া হাল বৈ আছিল মানে অলপমান মাটি আছিল তোমাৰ ত' এটা গৰুৰে তোমাৰ হাল বোৱাই আছিল। ত' কি স মই তেতিয়া ৰঙা নে কিবা হালধীয়া ৰঙৰ তোমাৰ কাপোৰ এযোৰ পিন্ধিছিলো হা! ত' কি খং উঠিল গৰুটোই হঠাৎ আহি মোক এক্কেবাৰে মানে এ কয় নহয় হিঙিকিয়াব চেষ্টা কৰিলে আৰু শিঙেৰে। তাৰ পিছত মই দৌৰি আছো দৌৰি আছো তাৰপিছত আহ যিজন আমাৰ মাজু দেউতা আছে তেওঁ পিছে পিছে গৰুটো দৌৰিছে। লাষ্টত মোক একেবাৰে মানে বগৰাই পেলাইছে আৰু। তাৰপিছত অ এনেকুৱা হ'ব যে তোমাৰ শিং লাগো লাগো অৱস্থাত আহ তাৰ পিছত মাজু দেউতাই আহি মোৰ সেই গৰুটো আঁতৰাই নিলে আৰু। সেই সিদিনাখনৰ পৰা মই ইমান গৰুক ভয় কৰো নহয় কি কবা! মানে গৰুৰ ওচৰত যাব কাৰণে মোৰ ভয় লাগে। তাৰপিছত- এ লাহে লাহে যেতিয়া ডাঙৰ হৈছো এতিয়া বাৰু সেইবিলাক ভয় কমিছে। এতিয়া তোমাৰ গাঁৱলে গলে- মামা সহঁতৰ তাৰ যেতিয়া যাওঁ তেতিয়া- তোমাৰ মামাহতৰ গৰুবোৰ পথাৰত খুটি দি থৈ আহ আহোঁ। বা আনিব যাওঁ বা উম থৈ সতে পথাৰত সেনেকুৱা কাম বোৰ কৰোঁ। ভালো লাগে দিয়াচোন সেইবিলাক অনুভৱ, অনুভূতি যিবিলাক আছে সেইবিলাক কাম কৰিব।
একদম ঠিক কথা হৈছে দিয়া আৰু তোমাৰ কৃষি যিহেতু কৃষকসকল আম- সকল নহলে আমাৰ যিটো অৱস্থা সেই অৱস্থাটো তুমি ভালবাচোন একবাৰ। মানে আমাৰ যদি কৃষক নাথাকে বা আমাৰ জানে আজিকালি প্ৰজন্মই তোমাৰ কৃষিৰ ক্ষেত্ৰত- মানে- আগবাঢ়ি যায়। কিন্তু ইমান এটা আগবঢ়া দেখা নাযায় মানে এতিয়া সমাজত মানে আমাৰ কৃষক সকলক মানে তোমাৰ- এই দুখীয়া বা দৰিদ্ৰ বুলি সিমাতে ৰাখিছে মানে তেওঁলোকক মানে যিটো শ্ৰেণী- সেই এতিয়া দুখীয়া সেনেকুৱা আৰু মানুহে ভাবে আৰু কবলৈ গলে। সময় হ'ব, সেইটো আমি সমাজৰ- পৰা আঁতৰাব লাগিব। কাৰণ চোৱা আজিকালি তোমাৰ কৃষি ক্ষেত্ৰত কিমান তোমাৰ- সুবিধা ওলাইছে। তোমাৰ নতুন প্ৰজন্মই বহুতে তোমাৰ- আমাৰ কৃষিক্ষেত্ৰত আগবাঢ়ি গৈছে আৰু আগ বাঢ়ি এনেকে যাব লাগিব। কাৰণ কৃষি ক্ষেত্ৰত বহুত সুবিধা আছে- মানে মানুহে ভাবে যে কৃষি এই ক্ষেত্ৰত একো নাই আৰু- কি কৃষি নকৰিলে বা খেতি নকৰিলে মানুহে চলিব কেনেকে, মানুহে খাব কি? এইবিলাক গুম গহমৰ খেতি হওঁক বা অন্যান্য যিবিলাক চব্জি হওঁক বা ফল মূলৰ খেতি হওঁক। তোমাৰ ধনৰ খেতিয় হওঁক। যিহেতু আমাৰ- অসমত বা কিছুমান ঠাইত বেছি ভাত খোৱা যায় বা তোমাৰ চাউল বেছি চাউল এনেকুৱা ব্যৱহাৰ বেছি। ত' কিছুমান ঠাইত গমৰ মানে ৰুটি য'ত বেছি খাই তাতে গমৰ সংখ্যা বেছি, ত সেনেকুৱা আৰু। বাকি চবজিটো খেতিটো কৰিবই লাগিব, সেইটো নকৰিলেতো নহ'ব ন। আৰু ফল মূলতো খেতি সকলো কৰেই দিয়াচোন, সেইটোটো তোমাৰ লাগিবই কৰিব। এনেকুৱা আৰু মানে- বিলাক শেষ নহয় আৰু মানে খেতিয়ক খেতিয়ক নাথাকিলে আৰু আমি- থাকিব নোৱাৰিম আৰু আমাৰ যিবিলাক অঁ, বাহিৰত যিবিলাক পঠাই আৰু- আ অঁ, আমাৰ শস্যবিলাক আমাৰ, সেইবিলাকতো আমাৰ- খেতিয়ক যিবিলাক আছে, সেই তেওঁলোকে যিটো কষ্ট কৰে- তেওঁলোকৰ পৰাইহে পঠিয়াই বাহিৰৰ দেশলৈ, তেতিয়াহে বাহিৰৰ দেশৰ যিটো- অঁ, ইনকাম বা তোমাৰ যিটো উপাৰ্জন তাৰ পৰা যেতিয়া হয় আৰু বেছি হয়, তে সেনেকে আৰু। কৃষকসকল আমাৰ দেহৰ কাৰণে এটা অমূল্য সম্পদ আৰু কবলৈ গ'লে। কিন্তু মানুহে তাক মানে- গুৰুত্ব নিদিয়ে ইমান, চৰকাৰেও ইমান মানে নাভাবে আৰু কৃষকসকলৰ কথা। তাত দেখিছে তুমি কিমান ধৰণৰ- কৃষক আন্দোলন দেখিবলৈ বা পাঞ্জাৱত হওঁক বা অন্যান্য ৰাজ্যবিলাকত হওঁক সেইবিলাকে দিয়া। বাকী কিনো কবা ইয়াৰ বিষয়ে যিমান কবা সিমানেই কথা ওলাই থাকিব, বাকী হ'ব দিয়া নহ'লে আজি ৰাখি- ছো।
অঁ, দিয়া হ'ব দিয়া, ৰাখিছো দিয়া।